শুনিছা নে?
শুনিছো শুনিছো।
কি কৰি আছা? মই এনেই ফেনখন লগাই বহি আছোঁ গৰম আজি গোটেই দিনটো।
ফেনখন ফেনখন অলপ আহিছে মোৰ শব্দটো বাকী ভাত পানী খালা?
ভাত পানী খোৱা বোৱা হ'ল বাৰু দেই আজি অকমান সোনকালে খালি। আজি তোমাৰ সেই ঘুগুনি বনাইছিলে।
অ'।
তাৰপিছত তোমাৰ লগত আছিলে মাংস তাৰপৰা এনেকে আৰু কিব কিবি আছিলে ভাজি আছিলে। গোল নেমু গোল নেমু আমাৰ এইফালে আমাৰ গোল নেমু আমাৰ ঘৰত আছিলে আমাৰ ঘৰতে আছিলে।
অ', আমাৰ ঘৰ পৰা লৈ আহিছো বাৰু।
অ', খালি বস্তুটো নিবলৈ অসুবিধা হোৱা নাই ন ভাতত?
এই নাই নাই নাই মই ডাইৰেক্ট উভয়তে লৈ আহছো।
থিকে আছে। আমাৰ সেই দখত এ মানুহ ৰখিবলৈ উঠিয়ে আছে মানুহো উঠিছে ন অকল বস্তু দিয়া নাই মানে ভালে নহ'বা মানে এনেই ঘপক ত এনে ৰাখিবলৈও বেয়া লাগে নাই।
অ', অ', সেইটোৱেতো।
সেইটো গম পোৱা নাপোৱা তেনেকৈ এবাৰ ৰখি পেলাই আকৌ জোৰত মানে গাড়ীখন যোৱালৈ যোৱালৈ সেইটো জোৰ লৈ পেলাই যোৱালে যোৱালে সিহঁত নাই বুলি ক'লে সেইখন জেগাত পঞ্চাছ টকামান তেল উঠাই দিয়ে।
তেল খাই দিয়া সেইটো হয় সেই কাৰণেটো এনে বেয়া পায় য'ত ৰখাই দিবলৈ বাৰে পাতি।
অ', সেইটোৱে।
মইতো মোক মই কৈছো যে তাত ৰখিব বোলে হ'ব বোলে মই উঠিয়ে কৈছো হা। মই নাৰায়নপুৰ পুৱ আগে আগে কৈছো বোলো দা দলপ এইটো জেগা ৰাখি দিব মই বস্তু এটা লবলৈ আছে হ'ব হ'ব বহুত দি আছে পাবলৈ তুমি মই মাতি দিম বাৰু তাৰপিছত মই ন পোৱা আগত নিজে নামি গৈছো বাৰু কোৱা আগত।
ত' ঠিকে আছে আৰু সেইডোখৰত মানুহ ৰখিছে ন।
অ', এনে ৰখিছে উঠিবলৈ অ', উঠিছে তাত মানুহ।
সেইটো বুজি পাওঁ মানে, মোক এদিন এটাই কৈছিলে মানে যে এই পটক পটকে উথি থাকবলে ব সুবিধা হয় বোলে, এনেকৈ বোলে এইটো পৰা আকৌ বোলে গাড়ীখন বোলে আগৰ যোৰটো ল'বলৈ বোলে যিটো স্পীড মানে যিটো যোৰ লয় বোলে সেইটো যোৰত বোলে পঞ্চাছ টকামান তেল খাই দিয়ে বোলে
এইটো হয় হয়, অ', এইটো নোহোৱা নহয় হয় মানে।
বাকী ভাত কিহে খালা?
ভাতটো তোমাৰ আজি এ মাংস আনিছিলে। মাংস অকমান লৈ আনিলোগে ওলাই গৈছিলোঁ মানে। তাৰপিছত তোমাৰ এ মাংসই তাৰ পৰা জ্বলা দি পেলাই অলপ এনে তোমাৰ ভোট জলকটো
অঁ
সেইটো দি পেলাই পুৰা জ্বলা দি পুৰা জ্বলা দি অলপ খাই দিছো আৰু পানী লাগি আছে অলপ।
এই যে কাপোৰ মেলা কাপোৰ মেলা জেগাটো যে
অ
সেইডোখত বঙালী ধনিয়া আছে চাবাচোন, বঙালী ধনিয়া কিন্তু মাংস দিলে খাই ভাল লাগে আৰু।
অ', ভাল বহুত ভাল লাগে, গোন্ধটোও বহুত মজা লাগে।
উম সেই বঙালী ধুনিয়া আছে মই এদিন দি পেলাই খাইছিলো, এই অহা আগদিনা যে বনাইছিলো বুলি কৈছিলো মাংস মই বঙালী ধনিয়ায দি দিছিলোঁ বুটলি।
ঠিকে আছে, সেইটো গোন্ধটোোৱে মজা লাগে হয় নে নহয় কোৱা।
উম তোমাৰ দালিত দি দিলেও ধুনীয়া লাগে।
উম চবতে শুৱে মানে চাটনিত তোমাৰ এইটো অকণ বগাই যোৱা এটা জীৱ আছে যে
উম গম পাইছু।
গম পাইছা নহয় কোনটো অ কেকোৰা এইটো সেইটো তোম এ সেইটো পিটিকাটো খাই বহুত মজা লগে চাটননিটো।
কেঁকুৰা আৰু তোমাৰ তাৰ লগত তোমাৰ সেই পদুনা দি দিব লাগে
অ সেইটো হ'ল মই পদুনাটো এক্সট্ৰাকে চাটনি কৰিলেও ভাল লাগে কেঁকুৱা টো এক্সট্ৰাকে চাটনি কৰিলেও ভাল লাগে মানে চাটনি কৰিলেওল দুটাই ভাল লাগে খাই।
এনে কেকুৱা ভাজি খাই পাইাছা নাই?
কেকোৱা ভাজি খাই পাইছো মই, কেকোৱাটো মোৰ বহুত ভাল
কোৱা মই কেঁকুৱা মিছা মাছ এই কেঁকোৱা মিছা মাছ এই দুটা খাই ভাল পাওঁ মই মিছা মাছো খাই ভাল পাওঁ।
মইো ভাল পাওং মই মিছা মাছটোো ভাল পাওঁ কেঁকোৱাটো তোমাৰ ভাজিলেও ভাল লাগে পিটিকা কৰি চাটনি কৰিলেও ভাল লাগে ভাল দু দুইটা কৰিলে ভাল লাগে মানে পিয়াজ চিয়াজ দি পেলাই যেতিয়া ভাজে ন'
বাকী তোমাৰ আমাৰ এই জিলা ফালে ঘৰ এটা কথা পাতিছোঁ
অ', পাতিছিলা নেকি?
আজি পাতিছিলোঁ তাৰ মানে মানে এটা দুটা ৰুম কে নহয় মানে গোটেই এটা ঘৰ ল'ব লাগিব।
গম পাইছো বাৰু তোমাৰ ওচৰতে।
অ', এটা মানে তোমাৰ ঘৰ এনেকে তাত আছে তোমাৰ চাৰিটা ৰুম তাৰ পিছত এটা পাকঘৰ এটা লেট্ৰিন বাট প্ৰথমটো যেনিবা যেনেকৈ আমাৰাবিলাকৰ ঘৰত যেনেকৈ বাহিৰত থাকে সেই তেনেকৈ আছে মানে, ওচৰতে আৰু তাৰ পিছত তোমাৰ মাহে ভাড়াটো পঞ্চল্লিছশ টকা।
ঠিকে আছে বাৰু কমেই তাৰপিছত
মানে এনেকুৱা সেই আমাৰ তাৰ পৰা তোমাৰ খুব বেছি ছশ মিটাৰ মান দূৰ হব। মই য'ত কৰিম মানে।
তাৰপৰা ছশ মিটাৰ দূৰ। অ' মই গম পাইছোঁ, এটা মই অনুমান কৰিছোঁ প্ৰথম গৈ সুধিলো হা মানে পাতিছিলোগে আৰু কলে যে আমাক এইবোৰ আ চাৰি মাহে কামত দিয়া নহয় মানে দিলে বছৰকে আহি হিচাপে দিয়া হয় আৰু তোমাৰ এইটো তোমাৰ কিবা এটা এখন পাইছে, সৰু ল'ৰা ছোৱালী তাত কৰি আছিলে মানে, তাত এইটো মানে ফোন কৰিছিলো পিছে আমাক বিদ্যালয় আচুন।
মোৰ মানে এনেকুৱা যে সেই তাত মানে এতিয়া তোমাৰ দুটা ল'ৰা আছে। তাই সিহঁতো তাই এইবাৰ খালী গইত আহিছে, আমিকেইটা সোমাই যাম মানে তেনেকুৱা হ'ব।
অ' ঠিকে আছিলে ভালহে। অমান কমতে পাইছা ৰুম, কমতে পাইছা চাৰিটা ৰুম।
এনেকৈ মানে তোমাৰ ধৰি লওক পানী চানীৰ কাৰণে বোলে কাৰোবাক ফোন কৰিব লাগিব সেইটো নহয় মানে নিজে মানে মত অ' ছুইচ দি পানী উঠাই ল' লাগিব সেই তেনেকুৱা আৰু মানে।
গম পাইছোঁ মানে এইেইটো এটা ঘৰে হয়, ঘৰটো ভালে দিবিছা।
উম।
হয়।
ভালে হ'ব। চাৰিটা ৰুম পঞ্চল্লি পঞ্চল্লিশ টকা, এটা ঘৰ তোমাৰ পাকঘৰ চাকঘৰ বেলেগ। এতিয়া তোমালোক গ'লে চবকে এটা এটা ৰুম দি দিব পৰা হ'ব কি আপত্তি।
অ' এইটোৱেটো।
বুলে এনেই আছা, বোলে সেয়া মই য'ত কৰি আছোঁ তাতে গৈ বোলে বোলে এনেই সোমাই আছা তোমালোকেও কৰি আছা, গোটেই কেইটা একেলগ একেলগতে থাকি ল'ম আকৌ। তোমালোক এনেই থকাতকে, সেইটো তোমালোক তোমালোক এতিয়া আগষ্টত ওলাই যাবা হয়নে? তোমালোকৰ আকৌ পৰীক্ষাতো জানুৱাৰী মাহতো নহয়, জানুৱাৰী মাহত মাঘৰ বিহু হৈ উ, থাকিব তোমালোকক খুব বেছি হলেও পৰীক্ষা ফেৱৰুৱাৰীলৈকে হে, সেই তোমোলোকে আগষ্টপা পৰা ফেব্ৰুৱাৰীলৈ ধুনীয়ে ছমাহ টাইম পাবা। সেই ছমাহত তোমালোকে এইটো ইণ্টাৰ্ণটো আদায় কৰি দিব পাৰিবা, তাত আমাৰ লগত একেলগতে থাকি।
সেইটোৱেইটো।
আৰু চাৰিটামান থাকিলে ভাল লাগিব আৰু পইচাটো কম যদি পঞ্চল্লিছ টকা পন যদি পঞ্চল্লিশ টকা ধৰে তেতিয়াহ'লে এহেজাৰ মান টকাকে পৰিব ভাগত। আৰু তোমালোক আজৰি হৈ যাবা কাৰণ চোৱা বেইগ গে আৰু মানে তোমাৰ এনেকুৱা হ'ব যে এই বেগকেইটাৰ কাৰণে বেগকেইটা দিবলৈও ৰখি আছে, তোমাৰ সময়তো গৈ আছে তাতকে তুমি এটা কাম আগবাঢ়ি থাকা।
উম, সেইটোৱেতো, চাই লওঁ মানে কি হয় তোমাৰ এ, যদি দুবাৰ দুবাৰকে নকওঁ আৰু যদি এবাৰতে হৈ যায় কৰি তেয়'লে হৈ যাব। কিন্তু এটা কথা নহয় ক বিদ্যালয়ৰপৰা এখন নিদিলে মানে কাগজখন দিলে দিগদাৰ হ'ব ন'।
সেইটোয়ে যদি দিয়ে মানে।
হয় দেউ পাতি চাম বাৰু, মই আ, প্ৰথমতে এইকেইটা দি লওঁচোন বাৰু।
অ' সেইটোয়ে এইকেইটা আজৰি কৰিলা।
এটা আজৰি লওঁ তাৰপিছত ভাবিম কি হয়।
বোলে কিবা কিবি বোলে সৰু সুৰা বোলে কামৰপৰা বোলে পইচা ওলাই আছে। পাছে মাহে এহেজাৰকে দি থাকিলতে গল, একো ডা ডা ডাঙৰ কথা নহয় নহয়।
বোলে ভাল মোবাইল চোবাইল দোকান এখনটো লৈছা বোলে একো ডাঙৰ নহয়, নহয় বোলে ফাৰ্মাচী এখনত সোমাই লৈছা মাহে বোলে দুহাজাৰ টকা দৰমহা, একো লোকচান নাই।
পাইটো মই কৰিমেই কিন্তু নেপালে নকওঁ।
অ' কৰিবা নেকি তেনেকে? আছে আকৌ মোৰ চিনাকি তাৰমানে মোৰ দাদা এজন আছে এই ফাৰ্ম
থাইন্ন পত্ৰ। তাত নাথাকোঁ মই তেনেকুৱা মানে কৰিবলৈ তাত কৰিবলৈ মনে নাই, মই তাতকে কৰাত কে ঘৰত কৰি থকাতকে মই ঘৰতে এনে থাকিব পাৰিম নকৰিলেও মোৰ ঘৰত ঘৰত খুৱাই থাকিব আৰু মোৰ ঘৰত কৰিব হাকেই দিছে কিন্তু মই আহ।
নিজে কিবা এটা পকেট খৰচটো উলিয়াই থাকিবলৈ।
ঘৰত থাকিলে মানে কি জানাই নহয় ঘৰ ওচৰ মানুহবিলাকে কিবা কিবি।
এইোৱে মোৰে সেয়া এটাতে দুটা এনে ওলাই গৈ
তোমাৰ মানে তুমি নিজে প্ৰমাণ পাই যে তোমাৰ সেই নহবলগীয়া কথা ইমানতো ঘৰত নাথাকে। নাথাকিলেও এনেকে বদনাম হৈছে মই থাকিলে কি হব থাকিলে দেখোন মোক তাতকৈ বদনাম কৰি দিব।
আৰু বিশেষকে পহি মেলি আদায় কৰি মেলি ওলাই আহিবা মানুহৰ ইিনে চকু প গৈ ইিিলই আ আৰু এাৰটা দহটাল
হয় চকু পৰিলে
এ বহুত মানুহৰ চকু পৰিছে এতিয়া ময়ে ওলাই আহিব সময়তে এতিয়া দেখা নাই জানো বহুত চকু পৰিছে
এ মানুহবিলাক কিনো নাজানো এইটো আমি নহয় তেনেকুৱা তোমাক তুমি তুম অলপো তেনুকুৱা তুমি জানাই ন। কিছুমান আছে বেগ মানে এ দহ ঘৰৰ ভিতৰত তেনেকুৱা এঘৰ আছেই।
এ তুমি ওলাব আহিছ যে তোমাক দেখি মই জলাই হ'ব নেকি বাৰু?
সেইটোতো সেইটো নহব না নিজে কৰিব পাৰিছা নিজে অ' তুমি নিজে বৈহ আছা মই তোমাক মই পঢ়োৱা নাই নাই তুমি নিজৰ ঘৰত নিজে দি আছে তোমাক।
নানে এনেকুৱা হয় আমাৰ মানে মানে মানুহে ভাবে যিবিলাক মানে জ্বলে ন সবিলাক পঢ়ি মেলি আহিব এতিয়া ধেৰ টকা খৰচ
অ' দে তেৰৰ আমি বিলাক ন তেহেঁত পঢ়লেে সিহঁও পালে সহঁক যদি পঢ়োৱ তেতি সিহতে পঢ়ো আৰু মানে কি গাঁৱত থাকে কেই দহ ঘৰ গাঁও দহ এখন গাঁও যদি দহ ঘৰ মতেতে তাই এঘৰ দুঘৰ বা তিনি ঘৰ। বা চাৰি ঘৰ তেনেকুৱা থাকিবই। আৰু চব টনকান হয় বুলি নকওঁ চব চব নেক হয় বুলি নকওঁ।
এতিয়া আমি তাত কিটো অৱস্থা পঢ়ি শুনি
আহ আমি কি কিটো মানে সেহঁত আছ মিঞাজ কিটো দুখত আছ মাথা চা কাম কৰা নাই কি হব কি নহব কে। আমৰহে ভাত খাই মইতো কেতিয়াবা নেখুৱাকে পৰ পৰঠা বন খাই দিওঁ আব পেকেট পঠাকে খাই দিও আমি এজ যে কিমান কষ্টত আছো।
ঘৰত চাৰিখন পাঁচ খন ভাজি তাত বালিয়ে এ ডিম এটাই হ'লৈ হৈ যায় বা ভাজি এখনলৈ হৈ যায়।
কেতিয়াবাতো কেতিয়াবাতো নিমখ জলে চলি যায়।
উম।
আলু ভাততে আলু দি।
তুমি আৰু মনি নিচিনাকে খোৱা নাই আৰু তাই আমৰসে। কোননেও নাই।
সেইটো নাই কোৱা বাৰু এইটো এইটো মই টেষ্ট ল'ব লাগিব।
অ' মই একদম সচাই গৈছো এতিয়া গৰম দিন নহয় পানী দিয়া ভাত যে খাই যে মানে ঘৰত?
হ হা।
তুমি একদম চাবা দগাবলৈ কাইলৈ তুমি ঠাণ্ডা ভাতকেইান থৈ দিবা একদম ধুনীয়া ভাজিছ ভাজি অকণ থৈ ভাজি চাজি থ'ব নাগে নে চেনি অকণ ল'বা। তাৰপিছত তাত অকমান সেই সেই ৰসটো দিবা।
হা হা।
তুমি খাই চাবা ধুনীয়া লাগিব তোমাৰ।
তাকে।
মই খাইছোঁ মই চাৰি পাঁচদিনমান খাই
সেই পৰিস্থিতি অ' পৰিস্থিতি।
এইকেইবাৰ পেট চেত
সেইটো হয় বাৰু। তাৰপা ঠাণ্ডা দোৰেক্ট উলিয়াই আহি দাৰেক্ট বাই খাইে দিয়ে আৰু।
অ', সচাকে তুমি খায় চাবা আকৌ বেয়া পোৱা যদি মোক ক'বা। তনি তেইছ কৰি চাবা বস্তুটো। ভালে মানে তোমাৰ পেটটো ঠাণ্ডা পেলাই দিয়ে।
যিকোনো খালে হ'ল বস্তু। পেট ভৰাই বস্তু খালো এ মোৰ লগৰ এজন আছে জানা তুমি তুমি লগ পাইছে? এদিন সি এ মানে তোমাৰ তুমি যোনটো আগত যিটো মানে থাকিম বুলি ভাবিছিলা। তুমি যোনটো বাসস্থানত বাসগৃহ যিটো থাকিম বুলি ভাবিছিলা প্ৰথম প্ৰথম আহি।
উম।
তাত মানে তোমাক কিছিলে এটা লগৰ আছিলে সি মানে একো নিদিয়া সুদা ভাতকেইটা লৈ আছে ডিম এটা লৈছে মানে এটা আমলেট। মই বোলো তুমি দালি চালি লোৱা হৈ গৈছে নাই নাই পেটটো বহি থাকিলে ৰ'ল সি ডিমটো সৈতে ভাত এতিয়া মোকতাই মাৰিছে ডিঙিত ধৰি যায় পানী দি গিলিছে।
ডিঙি চিঙি বহল যাব বোলো
আৰু মই কৈছো নহয় মোক চাই আছে কৈছে সি কৈছে নাই নাই নাই পেটতো ভৰি থাকিলে হ'ল পেটতো ভৰি থাকিলে হ'ল। মই তেষ্টজন নাই অকল পেটটো ভৰি থাকিব লাগল অকল সুধা মকৰ মকৰ ভাত গাল কাৰ্বহাইড্ৰেট গাল খাই।
এতিয়া আমাৰও সেইটোয়ে তোমাৰ ধৰি লোৱা এতিয়া আমাৰ কি ন পেটটো বহি থাকিলেও ৰাতি
অ', পেটটো এইটো টোপনিটো আহিলে আৰু। দৰকাৰ নাই লাগিলে ভিটামিনৰ দৰকাৰ নাই ভিটামিন দৰকাৰ নাই ভিটামিন খাই থাকো এক্স্ৰা ভিটামিন।
উম, অ' এটোও কি বইল ডিম-বইল ডিম খাইছিলে নে আমলেট খাইছিলে?
আমলেত আমলেটৰ লগত সোধা ভাত মাৰিছে বিশ্বাস কৰা দালি লোৱা নাই।